হেল্ল' অ' কি কৰিছা
এয়া মই ফুৰিব আহিছিলো তুমি
ময়ো এনেই আছো ৰবা ঘৰত আমাৰ এইফালে মানে বৰষুণ দিছে ৰবা
অঁ আমাৰ ফালে এইয়া ৰ'দে দি আছে এতিয়াও।
অ' অ' পিছে ফুৰিব ক'ত গ'লা
ফুৰিব মানে এয়া লগৰ দুজনী মানৰ লগত এনেই আহিছিলো বহুত দিন ফুৰিব যোৱা নাছিলো যে
উম উম হয় হয় মানে কেতিয়াবা যাই ভাল লাগে ন গাৱঁৰ ফালে ফুৰিবলৈ
অ', তাতে মানে কলেজো
বন্ধ
উম উম অ' কলেজ বন্ধ সেইটো কাৰণে মানে এতিয়া টাইম পাইছো এনেয়েতো টাইমেই নাপাও
হয় হয় আমিও মাজে মাজে যাও মানে এনে ফুৰিবলে ৰাস্তাৰ ফালে
অ' ফুৰাটোতো মানে হেৰি হব লাগে
কি কৈছা
ফুৰিব লাগে কৈছো
হয় হয় ফুৰিব লাগে মানে কিমাননো আৰু ঘৰত সোমাই থাকিবা হয়
উম উম
মাজে মাজে ফুৰিবও লাগে ঘৰত ভালনে সকলো
উম ভালেই ভালেই তোমালোকৰ
ভাল দিয়া
অ',
উম
তাপা ভাত পানী খালা
ভাত পানী কেতিয়াবাই খালো পিছে তুমি খালা নে নাই
মই মানে জাষ্ট খাই পিনে ওলাই আহিছোহে
হয় হয় আমি অলপমান সোনকালেই হওঁ বাৰু
অ', হয় নেকি মই মানে এয়া কিবা গাঁৱত মানে কাম আছিল যে নামঘৰত তাত গৈছিলো যে সেইটো কাৰণেই
অ', নামঘৰত গৈছিলা
উম
নামঘৰ বা মন্দিৰ তেনেকুৱা ঠাইত যাই ভাল লাগে কিন্তু
উম, ‌তাতে আকৌ বহুত দিনৰ মূৰত পাইছো সেইটো কাৰণেই গৈছো আৰু
উম-উম হয়। ময়ো মানে মঙলবাৰে যেও মানে হনুমান মন্দিৰলৈ যাওঁ কেতিয়াবা-কেতিয়াবা
উম-উম-উম
ভাল লাগে মানে যাই কিনে
অ, মানে এবাৰ গলে মানে ন চাওঁ যাওএ লাগি থাকে।
চাৰ্জাৰো লাগি থাকে হয় দিয়া পিছে এনেই কি কৰিম বুলি ভাবিছা আৰু
তাকে এতিয়া মানে দোকান এখন দিও বুলি ভাবিছো কিবা হয় আৰু
হয়-হয় মইও মানে এনে ঘৰত থকাতকে কিবা এটা কৰিম বুলি ভাবিছোঁ আৰু
অ, এনেই কি কৰিম বুলি ভাবিছাবা
মই অ প্ৰথমতে মানে এনে ঘৰতে কিছুমান সৰু সুৰা এটা বিজনেছ কৰি বহিছে তাৰপিছত আৰু
এই ধৰা কাপোৰৰ বিজনেছ
উম-উম-উম
তাৰ মানো হাঁহ পুহি মানে তেনেকে মুৰ্গী
অ,
তুমি?
মই সেনে অ, দোকান এখন খুলিম বুলি ভাবিছো তাপা কইনে এ শাক চবজিয় খেতি কৰিম বুলি ভাবিছো আৰু ঘৰতে থকা হবত যিহেতু এতিয়া
কি জেগা থাকিলে মানে সকলো কৰিব পাৰি।
উম তাকে তাতেতো অ,
হয়-হয়-হয় মানে ঘৰত থাকিলে মানে কি হয় চব বা ছাগলী তেনেকুৱা কৰিব পাৰি আৰু
অ-অ কাণ আজিকালিতো চব ৰা ৰাসায়নিকে পোৱা যায়। মই মানে অকমান আমাৰ ঘৰুৱা জৈৱিক সাৰ চাৰ দি পিনে হেৰি কৰিম আৰু
হয়-হয় জৈৱিক-জৈৱিক সাৰ মানে তেনেকে ভালো আৰু দি আছোঁ খৰচীয়া বস্তু
উম, আৰু ৰাসায়নিকবিলাক খায়
হয়-হয় আজিকালি সাৰ দিয়াই বস্তু পায়। মানে দোকানত ধৰা
অ, সেইবিলাক খাই খাই মানে মানুহৰ বহুত বেমাৰ আজাৰো হৈছে। যেনেক অ যেনেকে ধৰা কাৰোবাৰ পাথৰ হৈছে কি
হয় দিয়া মানে আজিকালি মানে বহুত বেমাৰ
অ,
মানে চাবাচোন আগৰ দিনত ইমান বেমাৰ নাছিলে।
উম,
এতিয়া মানে মানুহৰ যিমান বেমাৰ হ'ব ধৰিছে।
উম, তো হস্পিিতাল বিলাকত গ'লে মানে দেখাই যাও মানে দেখিয়ে পাও আৰু লাজ বিিলাঙিয়ে থাকে খ্ষতিখন নাই
উম উম হয় দিয়া
মানে তেনেকে ঘৰত চব বেছি মানে খেতি কৰিলে মানে ভাল হ'ব দিয়া তোমাৰ মানে জ গা আছেনে তোমালোকৰ
অ আছে বাৰু সেইটো কাৰণে মানে খেতি কৰিম বুলি হেৰি ভাবিছো আৰু আৰু তাতে মাছৰুম কিবা ইবিলাও ভেন্দি চেন্দি মানে আৰু হেৰি কৰিম বুলি ভাব ভাবিছো
অ হয়
অ
মাছৰুমৰ খেতি আজিকালি বহুতে কৰে কিন্তু লাভ ফল কিন্তু মাছটো মই খেতিত
অ সেইকাৰণে মানে ভাবিছো আৰু কাৰণ আমাৰ এই অ কোৱাচোন কোৱাচোন
মানে মাছৰুমৰ খেতিতত লাভ হয় কিছু
অ তাৰ পৰাা মানে আমাৰ ইফালে সেনেকুৱা ধৰণৰ খেতি চেতি নাই ন সেইটো কাৰণে হেৰি কৰিম বুলি ভাবিছো আৰু ব মাজোকান মানে তোমালোকৰ ফালে য কাৰোবাক লাগ ক কৰিব দিব
অ অ কনটেক কৰিম দিয়া ধৰা তুমি মাছৰুমৰ খেতি কৰিলা গাঁৱতো তুমি প্ৰ অসমমে হ'বা চাগে ন আৰু কোনোবা কৰে মানে তোমালোকৰ গাঁৱত মানে মাছ
নাই মই মই আৰু মানে লগৰ এজনী মিলি পিনে হেৰি কৰিম বুলি ভাবিছো কাৰণ অকলেতো নোৱাৰিম ন তাতে মই দোকানো চলাব লাগে
দোকানখনন মানে কেতিয়াামানৰ পৰা দোকানখনন কেতিয় মানৰ পৰা দিম বুলি ভাবিছা
তটো মানে দিয়ে আছো
অ' দিয়ে চাওঁ অঁ
অ
উম উম
মানে উকা কাপোৰবিলাকত তেনেকৈ আৰু মানে লাগিলে কণ্টেক্ট কৰিবা আৰু
উম উম এনেই কিবা ভিডিঅ' চিডিঅ' বিলাক বনোৱা নে নাই
হয় হয় ভিডিঅ' দিওঁ বাৰু মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত দিওঁ
অ হয় নেকি এনেই কি বুলিবা আছে
অ মানে মেখেলা চাদৰ বুলি আছে মানে ডিজাইন তেনেকে
অ হয় নেকি এনেই মানে কলাৰ বেচন চলাৰ বেচন ন কৰা নে নাই
মানে কৰো আৰু তেনেকে আৰু
উম উম তেতিয়াহে মানে বিজনেচটো হেৰি হব ন কি কৈছা
হয় হয় মানে লাগিলে কনটেক কৰিবা আৰু
উম উম তাকে মই মানে উম কছিলে যাম বুলিও ভাবি আছিলো বাৰু
হয় হয় আহিবা এদিন আমাৰ ঘৰত।
উম তাতে আকৌ বহুত দিন সেইফালে যোৱাও হোৱা নাই ন।
হা নাই বাৰু।
অ তাৰপ তুমি কনটেক চ উ মানে কন্টেকো নকৰা হ'লা আজিকালি।
মানে কি হয় বিজি থাকোত ত' সেইকাৰণে মানে অলপমান, সেই হয় আৰু।
অ অ এনেই কলেজ গৈছা নে নাইবা
কলেজ গৈছিলোঁ বাইকিং বন্ধ আছে।
উম উম,
মানে এইকেইদিন যোৱা নাই আৰু, সেইকাৰণে মানে কাপোৰৰ বিজনেচ এইকেইদিন অলপ ম বঢ়াই দিছো আৰু কৰিবলে।
অ উম উম এনেই তুমি কিবা বোৱা কাপোৰ ৰাখানে এনে এ হেৰিত চিলোৱা বিলাক, ৰখা
মানে কি হয় মই বোৱা কাপোৰ মানে ধৰা আমাৰ কাষত শিপিনী আছে তেনেকে, বুব দিউ
গুপত দি মানে, তেনেকে আৰু মই বিক্ৰী কৰোঁ আৰু আৰু কিছুমান ধৰা, মই নিজেই ডিজাইন কৰোঁ্
অ তুমি কৰা নেকি
হয় মই মানে উকা কাপোৰ বিলাকত তেনেকে ডিজাইন,
অ, এনে তুমি কিবা কাপোৰ চাপোৰ পোৰ বব জানানে নাইবা
মই কাপোৰ বব তেনেকে নাজানো।
অহ
মই ডিজাইনহে কৰিব পাৰো। হয় তুমি এনে জানানে,
মই নাজানো বাৰু। নাই নাই মানে মই শিকি আছো হে ইমান ভালদৰে নাজানো আৰু এতিয়া।
হয় হয় মানে কাৰোবাক বোৱা কাপোৰ লাগিলে কণ্টেক্ট কৰিবা হা।
অ অ আমাৰ ফালে বাৰু সেনেকুৱা নাই,
হয় হয় মানে তোমাৰ দোকান তোমাৰ মানে দোকান খন কেনেকুৱা চলি আছে একেইদিন।
এইকেইদিন ইমান মানে ভাল চলা নাই অলপ লছতে গৈ আছে আৰু
কয়।
মানে বতৰ চতৰো বেয়া সোনকালে দোকান বন্ধ কৰি দিবলগীয়া হৈছে। ন আৰু এনেই এঘাৰটামান বাজে বাৰু
হয় হয় মানে অকলে চলোৱাটো মানে সম্ভৱ নয় দি আছোঁ।
অ তাতে আকৌ মানে ৰাতিপুৱাও খুলিব নহয় এ গেলামালৰ দোকান এখন দিও আৰু আৰু
অ গেলামালৰ দোকান দিয়া মানে, হয় হয় ভাল বিক্ৰী হ'ব দিয়া।
অ এনেই হয় বাৰু, মানে এইকেইদিনহে আৰু।
হয় হয়। বতৰটো সিমেকি থাকিলেও মানে তেনেকে
মানে আহিব নোৱাৰে ন ঘৰৰ পৰা কোনো ওলাব কৰিব নোৱাৰে।
তাকেইতো আহিব নোৱাৰে আৰু কি হৈছে আজিকালি মানে বৰষুণ ধৰা দিলে মানে অৰ্ডাৰে দি দিয়ে।
উম তাতে মানে অ চব অনলাইন হৈ পিনে বহুত হেৰি হৈ গৈছে ন।
কিন্তু মানে দোকানবোৰ চব মানে হেৰি হৈ গৈছে লচ হৈ গৈছে মানে।
উম আৰু ওচৰৰতটো মানে বহুত হেৰি আছে। যে সেইটো কাৰণে।
হয় হয় আৰু আৰুতো দোকানবিলাক হৈয়ে থাকে দিয়াচো ওচৰে পজৰে আছেই চাগে বহুত।
অ একো নাই দিয়া বিজনেছ কৰো হেইটো লষ্ট আৰু লাভ হেৰিয়ে আছে ন
আছে আৰু মোৰো দিয়াছো কাপোৰৰ বিজনেচ বহুতে কৰে। তেনেকেই আৰু কেতিয়াবা ভাল বিক্ৰী হয় হয় হয় ক'ত চলিব নোহোৱা কে। কেতিয়াবা ভাল বিক্ৰী হয় কেতিয়াবা আকৌ বেয়া হয়।
উম সেইটো মানে ভাগ্যৰ ওপৰত বুলিয়ে ক'ব পাৰি আৰু। দিয়া ঠিকে আছে হ'ব দিয়া ন
অ ঠিক আছে দিয়া মানে কেতিয়াবা লগ পাম আৰু।
অ পাম দিয়া।
অঁ ঠিক আছে